অহ ক।
শুনা পাইছ।
তই শুনিছ নাই?
ময়ো শুনিছো কি কৰি আছ
অ কি কৰিবি আৰু ইমান গৰম মই ফেনখন লগাই পেলাই শুই আছো মানে উঠিলো উঠি পেলাই আকৌ চা চাহ-তাহ খাই পেলাই আকৌ শুই আছো।
সেইটোৱে মইতো মোতো হেৰি মোৰ এইকেইদিন ডে ডেইলি ৰুটিন। কিন্তু সেইটোয়ে হৈ আছে তোৰ মানে তোৰ ৰাতিপুৱা মই আজিকালি চাৰে তিনটা চাৰিটা মানত উঠি যাও। তা তাপা ফিল্ডত। দৌইবলে গুচি যাওঁ আহি আকৌ টোপনি ধৰি আকৌ মায়ে জগাই উ উ উঠি আ চাহ টো খাওঁ আকৌ শুই যাওঁ।
আজি হেৰি নহয় দৌবলৈ গৈছিলি নাই
দৌইবলে গৈছিলো বাও এ মোক প্ৰথম কেইদিন বহুত দৌৰিব পাৰিছিলো এতিয়া দৌৰিব নোৱাৰা নিচিনা হৈ গলো নহয় আজি আজি। চাৰি পাক মাৰোতে তাকো যেনে তেনে মাৰিছো।
এ কিবা এলাহ ভাৱ এটা সোমাই যায়।
মাৰিব পাৰো নোৱাৰো কে মাৰিছো মই তোৰ ছেকেণ্ড দিনাই আঠ পাক মাৰিছো আকৌ পাঁচ নম্বৰ দিনা দছ পাক মাৰিছো
সেইটো এই তই কাম এটা কৰিবি হা কে কেলচিয়াম খাই থাকিবিচোন এই মানে তোৰ এই ভৰি কব্জাবোৰ বা আপ খোজবা বোৰ ন বেছি বেয়া হৈ যাব নহয় তেতিয়া মানে তই দৌৰা মেলাত বেছি গহনিৰ খাই নহয় কেলচিয়ামটো নহ'লে মানে প্ৰব্লেম পাবি পিছত
নহয় সেইটোৱে মই আজি চাৰি তো আজি মানে চাৰি পা চাৰি নম্বৰ পাকটো মাৰাৰ পিছত
অহ
মানে তোৰ এনে মোৰ মানে মাৰিবলৈ মানে হেৰিয়ে নাই আৰু ষ্টেমিনাই নাই। তাপা মই ভাবিছো মই মই সেইদিনাখন দহ পাক কেনেকে মাৰিলো বাৰু। মই সেইটোকে ভাবি আছো মানে।
এ প্ৰথম প্ৰথম প্ৰথম চাৰি দিন মান একদম বেয়া ঝোজ চাগে মজাকে দৌৰিব পাৰি ন।
অ ত মানে তো আৰু বহুতো দৌৰিব পাৰে আৰু মানে তোৰ একদম ভাগৰ নলগা নিচিনা লাগে।
সেইটোৱে সেইটোয়ে এ কি কবি এনেকে লৈ জিব লাগিব।
এ মোৰতো এনেকে হ'ল কি আজি মনতটো অলপ দুখ লাগি গৈছে আও মানে ধৰি লওক ইমান দৌৰিব পাৰি পাৰি এতিয়া যদি তই চাৰিপাক দৌৰিবলৈ বহুত কষ্ট কৰিবলগীয়া হৈছে।
অ এই কাৰ্ডেও কৈলে প্ৰতেক কাৰ্ডেও কৰিবি।
অ অ মই সেইটোকে ভাবিছো এক্সাৰচাইজ কেইটামান ক-
অ এক্সাৰচাইজ ম চাই লবি চাই পেলাই য'তো মানে এনেকুৱা এক্সাৰচাইজ কৰিবি যিবোৰ এক্সাৰচাইজ কৰিলে ধৰ তটো ফোপনি বহাত মানে কমে তাৰপিছত আক ষ্টেমিনাৰটো বেছি হয় তেনেকুৱা এক্সাৰচাইজ মানে বিশেষকে ফুপনি দুটে কৰিবি। মানে তই কিছুমান এক্সাৰচাইজ আছে ন ত সেইকেইটা যদি ৰেগুলাৰ যদি এসপ্তাহমান কৰি দিওঁ ন তেতিয়া তো ফুপনিটো মানে বা ত মিনিম এটা পাৰটেনতেজ কমি গুচি যায় তেনেকুৱা এক্সাৰচাইজ বোৰ কৰি লব লাগে, মই এতিয়া দেখিছো মানে আমাৰ ফিল্ডতে আধা ঘন্টা মান কাৰডিয় কৰাই কৰিব নিদিয়েতো আৰু হেৰি নহয় এই খানাটোৰ বিষয়ে আলোচনা কৰিব লাগিব ইছলাম কি হ'ল গে।
খানাটো তাকে এতিয়া মানুহ কেইজন হৈছে ছয়জন নে সাতজন।
এই মানুহ দহজন মান হব।
দহজন নখোন লিষ্টত নামেই নাই দেখোন দহজনৰ আৰু মানে চাৰিজন পাঁচজন মান চাগে ত ভৰোৱাই নাই।
আছে নহয় এক্সট্ৰাকে ভৰা নাই নহয় তাতে অ মই এই নজন নজন নজন আমাৰ আগো- আমাৰ আইদেউ নাখায় নহয় এইবোৰ এতিয়া
অ অ
ন-জন মানুহ মই ওৱান ফি ফিফটিকে বাজেট টো বনাই থৈছো
মাংস কিমান ধৰি থৈ দিছ।
মাংসটো হেৰি টোটেল গোটা ছয় কেজি মানে ত পাঁচ কেজি আঠশ নশ যি হয় আৰু।
এই আধা কেজিতকে বেছি পৰিব নহয় এটা মানুহৰ হ'ব বাৰু প্ৰব্লেম নাই।
এ নহয় তই ছয় কেজি ছয় কেজিতো মাংস আনিবলৈ গলে দুটা ব্ৰইলাৰ আহিব আৰু দুটা ব্ৰইল- তাত ডেৰ কেজি মান তাৰ পাখি পেটু সেইখিনিয়ে যাব দেখোন হয় নাই।
অ অ মানে তোৰ এনেকে ত মাথা আৰু ঠেং এৰি মানে চাৰি চাৰি কেজি থাকিব আও।
আৰামছে চাৰে চাৰি কেজি থাকিব আকৌ ত চাৰে চি কেজি চাৰি কেজি হলেও আধা কেজি। বেছিকে থাকিব গে।
নহয় নহয় চাৰি কেজি হ'লে আধা কেজিতকে অলপ কম পৰিব আৰু মানো ধৰি লল নটা হ'ব যে। চাই চাৰি গলে হলে ডাইৰেক্ট আধা কেছিকে পৰিব আও।
অ তাৰপা আকৌ অ সেয়েত আমাৰ বদি বিলদাৰে কৈছে তাৰে তিনটা মানৰ কথা কৈছে। মোক সিহতে মানে খায় নেখায় বুলি কৈছে মানে একবাৰে ন তই খাবই মন নকৰে মানে কি আৰু তোৰ তিনশ গ্ৰাম মান তিনশ গ্ৰাম নাখায় দুইশ পঞ্চাশ মান খাব চাগে।
অ অ, নহয় এতিয়া আমি ধৰিলম মুখতহে কৈ আছো আমি আকৌ পিছত খাব পাৰিম নে নোৱাৰিম সেই
সেইটো আহা নিজয় নিজয়াকে এই কামনা কৰিম ৰ। অলপমানতো মই বিলাহী ধৰিছো পিয়াজ ধৰিছো ন পিয়াজটো দেৰ কেজি ধৰিছো। তাতে আধা কেজিত। তোৰ মানে এনেকে ধৰ মাংস-চাংস ভাজিবৰ কাৰণে মিলিবৰ কাৰণে লাগিব আৰু বাকী এক কেজিটো মই ভাবিছো মই ইয়াৰ পৰা আনিম। এইবিলাক মই ঘৰৰে পৰা মিক্সিত মাৰি পেলাই পেক কৰি লৈ যাম আৰু বিলাহীটো আনি পেলাই পুৰা পেক কৰি লৈ যাম।
অঁ
তাৰপাছত তোৰ সেইকেইটা বস্তু যেতিয়া পেক কৰিলো আদা নহৰু গোটেইখিনি মই ইয়াৰ পৰা বজাৰ কৰি নিম। ত আহ আজি ৰাতিয়ে বজাৰ কৰিব লাগিব।
অ
তেতিয়াহ'লে পইচা খিনি দিবি মই পাচলি খিনি ইয়াৰ পৰা লৈ লম মাংসটো তহঁতে কপা আন আনিবি
তপন মই তাৰমানে তাকেই তোৰ হেৰি ভাবিছো দেই আমি মানে যোনবাৰ খানা খাও তেতিয়া মানে আমি যিমান মাংস খাম বুলি ভাবো সিমান খাব নোৱাৰো
মোক নখৈ যোৱাবাৰ খানাটো মনত আছে নে?
অ, যোৱাবাৰ খানাটোত বাৰু ভালেই হৈছিলে বাৰু তাত ব হেৰি অলপ মিলিছেগে আৰু
কাম এটা কৰিম ৰ স্পা স্পাইট এটা লৈ যাম ব্ৰিজাৰ্চ স্পাইট এটা লৈ যাম আৰু প্ৰথমতে মাংস অলপ ভাজি পেলাই ভাজা মাংসটো খাব পাৰি গম পাৱ নাই।
অ পাৰি কিন্তু পিছলে আকৌ আভোক লাগি গুচি যায় নহয়।
মিলাব লাগিব আও তই নোখোৱাকে পেলাটো থৈ থৈ নাহিব বালটিং এটা সৰু বালটিং এটা লৈ যাব লাগিব যাতে বাহিলে তাতে অলপ ভৰাই আলু বিচাৰিব লাগিব হে
এই হেৰি এইটো কি বুলি কয় এতিয়া এই ক'ত প্লেনিং কৰিছ?
চেচাঁহ
আকৌ তাত দেখোন হেৰি এ মই শুনিছো তাত দেখোন আজিও মই এতিয়া ফিল্ডত পাতি থকা শুনিছো। কিবা মানে তোৰ ধৰি ল এনেক কে কাজিয়া এটা চলি থকাৰ কাৰণে তাত হেনো সোমাবলৈ নে সোমাবলৈ দিয়া নাই নে কিবা এটা হয় ছে হেনো তাত কথাটো গম পাইছা নাই বাৰু নহয়, মানে মই এনেই ফিল্ডত বেলেগে কোৱা শুনিছিলো আও আজি আমাৰ ৰাতিপুৱা ফিল্ডত
নাই নহয় এতিয়া চেঁচা সেই ভিতৰৰ ফালে মোৰ চিনাকিও কোনো নাই এনেই তো দৌপাঙৰ এই খালে এইকনতো পাই যাম মানুহ বেছি নাই খাবলে এ এ এ এ হৈ যাব। নহলে তোৰ কাম এটা কৰিব আকৌ সেই বজাৰ ফালে যোৱা অপজিটত মই যিটো কথা কৈছিলো আমি এতিয়া গুগল মেপত চাই লব লাগিব জেগাটো- কেনেকুৱা কি মোৰ কিন্তু মনত আছে দেই সেইফালে বহুত বেছি পিকনিক সেইফালে খাবলৈ যায় ত নদী গোটেই শিল-চিল
অ অ, নহয় মানে আমি ভালকে জেগাটো চিকিয়ৰ কৰি ল'ব লাগিব যাতে এ একো প্ৰব্লেম-চব্লেম নহয় আকো বোৰ কেৰাহী-চেৰাহি লৈ যোৱা হ'ব যে
সেইটো আৰু সোনকালে আহিবি হঁত দেই একদম তহঁতে দছটা বজালৈ ইয়াত পোৱাকে আহিবি তেতিয়াহে মানে সেইখন এই এই এইবাৰ জেগাটো আছেই গতিকে বিছ বিছাৰি-পুচাৰি মানে যোৱালে তো আমাৰ বাৰটা বজাত মানে ত কি হয় মই ভাবিছো যে বাৰটা বজালে আমাৰ এম মাংস আধা মাংসটো হৈ যাওক
অ অ, মই মানে হেৰি এইটো এতিয়া ধৰি ল মানুহ নটা হয়নে বাইকটো তোৰ পাচ বাইক পাঁচখন লাগিব নহয় এতিয়া ধৰিলক মই অ, তোৰ তোক ধৰি ল বাদ দে ত এতিয়া ধৰি ল আমাক চাৰিখন লাগিব হয় নাই চাৰি এ চাৰিখন মানে তোৰ ধৰি ল। অ মই টপা লগত গ'লো তা পা আমাৰ বডী বিল্ডাৰে বডী বিল্ডাৰৰ লগত গ'ল। অ নহয় ইটো। বডী বিল্ডাৰেও হেৰি বাই স্কুটিখন উলিয়াব চাগে তেতিয়া সি এটা তাপাই আমাৰ এইটো এইটো ব। বি বিল্ডাৰে এটা উঠাই দিব পাৰিব।
অ অ পাৰিব।
অ তেনেকে মিলাই। হৈ যাব বাও তেনেকে অ তা পাই ইফালে আমা এই কটিয়াটো। কেলে আহিলে।
ঐ ৰ আমাক ককনি ৰ চাবি হা তই আহিবি তাপিছত। বডি বিল্ডাৰটো আহিব আৰু সিটো বডি বিল্ডাৰ আহিব তাৰ পাছত আকৌ আৰু দু দুটা আহিব।
অ নহয় মই সেইটোকে কৈছো ধৰি ল মই টপা লগত গলো ন। মই টপা লগত গ'লো।
তই টপা লগত গ'লি তাপা বডী বিল্ডাৰটোৱে আৰু এটাক লৈ ল'লে। অ তা পা বডি বিল্ডাৰটোৱে আৰু এটাক উঠাব অ। তা পিছত হৈ যাব এতিয়া কতিয়া কি অকলে আহিব নিকি।
অ এই চাপৰটো অকলে গুচি যাব নহ'লে সিটো চাইটৰ পৰা কোনোবা আছে নে কি নে।
নাইতো কোনো নাই এই পেতুৱাই কৈ আছিলে এ মোক আও বডীবিল্ডাই ফোন কৰিছে হা বোলে। পেটোৱাক যদি নলওঁ সি সেয়াক কৈ আছে বোলে আমাৰ চাপৰটোক কৈ আছে। যে কিবাকে মানে এইটো খানা বুলি নহয় খানা পিনা পাতিলে মানে তাক লোবলে কৈ আছে একদম। কৈয় আছে মানে যে তহঁতে যদি কিবা খানা পিনা খাও মোকো কবি আও সিও কাম কৰিছে না সিও পইচা পাতি পাইছে চাগে। তাৰপিছত এতিয়া মানে মইতো চিচ গতিকে মই কাকো কবলৈও নাই একো শুনিবলৈও নাই গতিকে তাপা ই আক আমাৰ বডী বিল্ডাৰ ক কৈ আছে যে। চাপৰটোৱে হেনো তাক কৈছিলে আকৌ তাক নোকোৱাকৈও যাব নোৱাই সি পিছত আকৌ গম পালে তাক বেয়া পাব এতিয়া। কি কয় নাজানো মই কিন্তু মই সি গ'লে মই নোৱাৰিম দেই এফৰ্ড কৰিবলে মই নোৱাৰিম।
এ নহয় মানে এইটো কেচো কি কণ্ডিচন টো কি আও কি একো প্ৰব্লেম নাই ন এইটো ক হেৰি বুলি কৈ কৈ দিলে হ'ল আৰু ধৰি ল আমাৰ এইটো যিমান গ্ৰুপৰ খানা আ কৈ দিলেই হ'ল আও।
অ তেনেকে কিবা এটা বুলি অ সেইটো কিন্তু ভাল কথা যে জিম গ্ৰুপ খানা বুলি। ক'ব পায়ি বেলেগ বেলেগ মানুহ যাব নহলে আকৌ মোক এই বডী বিল্ডাই কলে বোলে সি যদি চাই থাকে। সমান যদি দিয়ে ললো হে হে।
অ অ হ এতিয়া।
মুখন এক কেজি এটা তালে এক্সতাকে ওৱান ফিফটি দি পেলাই লৈ আহি অ মানে ওৱান ফিফটি চামথিং কিবা এটা থাকিব কিন্তু সি গৈ পেলাই যেতিয়া আইটেম কেইটা পাব হয়তো। থ্ৰী ফিফটি আইটেম নহয় নহয়।
নহয় সি কিন্তু খোৱা বোৱাত কিন্তু হিচাপটো খুব ৰাখে আক গম পাও নেপাও। এদিন দেই মানে যেতিয়া হেৰি এইটো ধৰি ল। ত' আমাৰ হেই হেৰি হৈ আছিলে ফাৰ্চটিয়েৰ উইক চলি আছিলে। এতিয়া যোনদিনাখন আমাৰ পাৱাৰ লিটিং হৈ আছিলে। কেলে সেইদিনাখন এ চাই কতিয়া এ চাপৰতো আৰু ময়ো আছিলো নহয় অলপ ৰাতিলৈকে।
অ ম‌ই নাই মই গুচি আহিলো নহ ইয়ালে
এ ৰাতি যে আমি যে বহি আছিলো যে মই হেই ইচখোৱা থবলে ৰখি আছিলো।
অ অ অ মই অ মানে ঘৰলে গুচি আহিলো আহিমগে বুলি কিন্তু নগলোগে আও।
অ অ তাক অ। হেৰিয়েও আছিলে এইটো কি বুলি কয় বডী বিল্ডাৰো আছিলে তাপা এই চে চাপ লৈ গ'লো আমি দোকানলে মানে তেতিয়া এই হেই পেটোৱাটো আছিলে পটোৱাটো মানে গুচ গুচি গ'ল আও তেতিয়া আমি চাপৰটোক মই আও বল্ডিৰটোৱে লৈ গলো তাৰ দোকানত সি মানে চেঙৰা এটা এটা খোৱালে। এ পিছদিনাখন মানে মোক এই চে পেটোৱাটো কৈছে নহয়। তোমালোকে বোলে সেইদিনাখন বোলে মোক মোক বোলে যাবলৈ কৈ বোলে তোমালোকে অকলে অকলে বোলে সে সেই খালাগে বোলে, আ মই কৈছো নি ম ম মানে তেত এতিয়া মানে এ চাপৰটোক এ ফচা মানে ফচাবলৈ মন নাই আও বেয়া পোৱা পুই হ'ব বুলি মই তেতিয়া কৰি দিছো মানে তো ধৰি ল নিজৰ নিজৰ কৰ আ পইচা এ খাবলে মানে কি কৰিব লাগে মানে তোমাক কেনে মাতিব লাগে তেনেকে কৈছো আও।
অ।
তাৰপৰা সি চাপৰ্টো কৰিছে মই জানো নহয় বোলে টোক কোনে পইচা দিছে কোনে নাই দিয়া। এ মানে মোক কথাটো মানে হেৰি পালো এই ই এই এইটো কথাই ধৰিবলৈ ইয়াক ইহঁতে ই সেই হৈ গল মানে মই কথাটো বুজি নাপালো।
সিটো সি ঠিক আছে মই বা সি বা চাৰে তিনিশ দি পেলাই খানাটো খাবলৈ যাব হিচাপি তাত সি দুশ টকা মাংস নেখালে সি- জেগা পৰা নুঠেই মই লিখি দিম। নহলে শেষ কৰি দিব কোন হে কি এইটো কেনাই ইমান ইমান কম বস্তু আনিলা আৰু কিমান বস্তু আহিলেহেঁতেন। ন চাৰে সি হিচাপটো নিজে নিজে মাৰি দিব চাৰে তিনিশকে দহটা মানুহে দেখোন তিনি হাজাৰ তিনিশ টকা হৈ যাব তিনি হোজাৰ তিনিশ টকা ইমান হে বস্তু আহিব নেকি সি কৈ থাকিবই। মই তোক লিখি দিম আমি কেটাৰিঙত যদি যাওঁ নহয়, সি যে এনেকুৱা কৰি থাকে মানে এতিয়া কি হয়। আমাতকে চিনিয়ৰ কিজনে ডাঙৰ কেইজনে লতাম বহি থাকে ধৰা আমি কৈ পাম আ একো আপত্তি নাই ন ধৰ দুজনো যে মানুহ আহি আমি অকলে গুচি যাও সিহতে কিব কিবি তাচ পাত খেলি থাকে আমি ক'বলৈ একো নাই। কিন্তু সি মানে এনেকুৱা সি যদি কামতটো যদি কৰি থাকে নহয়, সি শুই থাকিব। ই ইহঁত বহি আছে আমি কৰি আছো ইফালে পইচা আমি সিহঁতকে এশ দুশ টকা পাম সি মানে সেই সহনশীলতা গুমটো নাই আও সেই মানে কথাবোৰ ক'ত কি কেনেকে কব লাগে কি নাজানে, সি খামা সমাজত থাকিব নাজানে মানে।
আহ এই গম পাইছো ই মানে হেৰি মানে মানে ধৰি লও ত একে কাম কৰিছ ন কম্পেয়াৰ কৰিব চাই মানে, ধৰি লও ময়ো কৰিছো যেতিয়া ময়ো সমানে পইচা পাব লাগে বা ইহতি বহি আছে। যেতিয়া মনো কেলে কৰি থাকিম সেইটো মানে।
অ চব বস্তু নিজেও কম্পেয়াৰ কৰিবলৈ চাই অ সেইটোৱে মই সেই এই মোনটো আও সি মানে মানুহটো এনেকুৱা ন তাক মই এটা কাম এটা দিছিলো হা এবাৰ কাম কৰিবলৈ দিছিলো কিবা সি মানে মোৰ মালিকৰ পৰা কামটো লৈ পেলাই মই তাক দিছো সি মোক একো নোপোৱাকে ডাইৰেক্ট মালিকৰ লগত কিবা কিবি ডিল ফাইনেল কৰি দিছে নহয়।
উ গম পাইছো তোক মানে ই হেৰি কৰি দিছে আও।
মানে মোক ইগনৰ মাৰি দিলে মাজতে মই আছিলো যে। মোক একো নাই কথা নাই কিন্তু ইগনৰ মাৰিলে না মাজতে থকাৰ পিছতো।